অ' শুনা পাইছে?
অ', অ' শুনি আছোঁ।
অ' কি কৰি আছে?
কি কৰি আছোঁ মানে এইয়া ৰাতিপুৱা অকমান হ'ল আৰু আমাৰ খোৱা লোৱাখিনি। তাৰ পিছতে এতিয়া এনেই অকমান বহি আছিলোঁ। এতিয়া আৰু অলপ ফোনত কথাই পাতি লওঁ।
উম।
উম।
ঠিক আছে। বাকি বৰ্তমান আপোনালোকেতে এনে শিক্ষকতা কৰি আছে। মই মানে শুনিবলৈ পাইছোঁ কেতিয়াবা মানে আগন্তুক ভৱিষ্যতত আৰু এই শিক্ষকৰ যিখিনি ধৰক ভূমিকা সেইটো বোলে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ নাইবা যিকোনো প্ৰযুক্তিবিদ্যাৰ কিছু ব্যৱহাৰে সলনি কৰি তুলিব। আপুনি এইটো বিষয়ে কি বুলি ভাবে মানে এইটো সম্ভৱ জানো?
অ', অ' তাৰমানে এতিয়াতো ধৰাচোন আমাৰ শিক খা বুলিয়ে নহয় সকলো ক্ষেত্ৰতেই
উম।
এ, প্ৰযুক্তিবিদ্যা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে বহুতখিনি আমাৰ পৰিৱৰ্তন আনি দিছ ছে। আগতে ধৰা যিখিনি এ, কাম মানুহে কষ্ট কৰি কৰি বহুত সময় ধৰি কৰিবলগীয়া হৈছিলে এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ফলত সেইখিনি খুব কম সময়তে আৰু শুদ্ধভাৱে কৰিবলৈ পৰা হৈছে। আৰু আমাৰ উম, উম। তাৰপিছত আমাৰ শিক্ষাৰ জগতত যদি তুমি কোৱা, আচ্ছা তোমালোকে বাৰু উম, শ্ৰেণী কোঠাত স্মাৰ্ট ক্লাছ ৰুমৰ ব্যৱহাৰ পাইছিলা নে তোমালোকে যেত এতিয়া বেৰ স্কুলত পঢ়ি আছিলা, স্মাৰ্ট ক্লাছৰুম পাইছিলা?
আমাৰ সময়ততো আমি পোৱা নাই এনেকুৱা। আৰু আমি যেতিয়া স্কুললে গৈছিলোঁ তেতিয়া ইমানেই ধৰক ইণ্টাৰনেট মোবাইল এইবোৰৰ ব্যৱহাৰ ইমান নাছিল। আমি যি পঢ়িছিলোঁ শ্ৰেণীকোঠাতে পঢ়িছিলো। যি আমা এ, দি দিছিল প্ৰকল্পসমূহ দিছিল। সেইবোৰ আমি চব নিজে মানে কিছুমান কিতাপ নাইবা কোনো ডাঙৰ ব্যক্তিৰ মুখেৰে শুনা কিছুমানে জ্ঞান তেনেকেই শিকিছিলোঁ ইত, আমাই মানে সেইবোৰ ইন্টাৰনেটে হওক বা মোবাইলৰ ব্যৱহাৰ আমি কৰা নাই। তেতিয়া নাছিলো বাৰু বিভিন্ন এছ, আজিকালি যিবোৰ আছে।
উম, উম, উম, তাকেটো। ঠিকে কৈছা। আমি যেতিয়া পঢ়ি আছিলো তেতিয়া আমাৰ মানে ইমান চৰ্চ নাছিলে ক'বলৈ গ'লে হয়নে?
উম, উম।
অ, উম। মি, কিবা এটা বিষয়ৰ ওপৰত যদি ক'ব লগীয়া হয়। বা লিখিবলগীয়া হয় তেতিয়া আমি কিতাপ পঢ়িব লাগিছিল। সেই বিষয়ৰ ভিত্তিক আমি কিতাপ সমূহ আমি সংগ্ৰহ কৰি পেলাই তাত কি কি বছ লিখা আছে সেইবোৰ আমি এ, চাইছিলো, পঢ়িছিলো, লিখি লৈছিলো। তাৰ পিছত আমি ৰচনা এখন বা কিবা এটা বিষয়ত যদি আমি কিবা ক'ব লগীয়া হয়, তাৰ পৰা আমি জ্ঞানটো আৰ্হন আহৰণ কৰি লৈছিলো। বা আমাক ডাঙৰ ডাঙৰ সকলে বা আমাৰ মা দেউতাই বা শিক্ষকসকলে। বা তেনেকে জনা আ, মানুহখিনিয়ে আমাক যিখিনি কৈছিলে সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি বস্তুখিন জ্ঞান আহৰণ কৰিছিলো। কিন্তু এতিয়া কিন্তু এতিয়া ল'ৰা ছোৱালী হক নিয়ে কিবা এটা বিষয়ত যদি জানি ব লগীয়া হয়। সহজতে তেওঁলোকে ইণ্টাৰনেটৰ ব্যৱহাৰেৰে মানে এ, পাই যাব পাৰে।
সেইটো হয় মানে আজিকালি হাততে থাকেই যিহেতু আৰু কোনে ইমান সময় নষ্ট কৰি থাকিব মানে তেনেকুৱা এটা সিহঁতৰ চাগে ভাব কথাবোৰ তেনেকুৱা হৈ গৈছে। যিটো বস্তু সহজতে চকুৰ আগতে আছে সেইটো লৈ আৰু দুঘন্টা তিনি ঘন্টা এখন কিতাপ পঢ়ি বিচাৰি সেইবোৰ আৰু মানে কেতিয়াবা অলাগতিয়াল যেন অনুভৱ হয় চাগে।
অ', অ', তাকেত' সময়খিনি এনেই যোৱা যেন লাগে। আৰু কি হয়? কিবা এখন কিতাপ বিচাৰিব লাগে তাত নিজে বিচৰা টপিকটো বা বিষয়টো পা, আছে নে নাই চাব লাগিল। তাৰ পিছতহে তাৰ পৰা আমি তেওঁলোকে এয়া কৰিব সেয়েহে আজিকালি কম সময়তে লগে লগে চাৰ্চ কৰিলে আৰু আহি গল সেই বিষয়ে জানি ললে। তেনেকে মানে আজিকালি ল'ৰা ছোৱালী খিনি বহুত সুবিধা হৈছে।
সুবিধা হৈছে অ', আৰু মানে যিকোনো ধ, ন, ন, বি যিকোনো বিষয় আৰু স্কুলত ক্লাছত নগলেও এতিয়া ইমান ধুনীয়া ধুনীয়া ক্লাছ কিছুমান উপলব্ধ আছে ইউটিউবত। মানে বিভিন্ন ধৰণৰ কচিং চেন্টাৰবোৰৰ কিছুমান ক্লাছ দেখা মানে পোৱা যায়। আৰু মানে সহায়কো হয় দিয়কচোন। কোনোবাই যদি কোনো কচিংছ চেণ্টাৰ এটাত এডমিছন লব নোৱাৰে। নাম গ্ৰহণ উম, নাম ভৰ্তি কৰিব নোৱাৰে। তেতিয়া মানে তেনুক বা কিছু ক্লাছত এনেকে জড়িত হৈ বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰে।
অ', তাকেইতো। ঠিক তেনেদৰে আমাৰ শ্ৰেণী কোঠা সমূহতো এতিয়া বৰ্তমান স্মাৰ্ট ক্লাছৰুম মানে ব্যৱহাৰ কৰা হৈছে। তাৰ মানে, কি হয়, ডিজিটেল ক্লাছ কিছুমান উপলব্ধ হৈছে, আমাৰ, আমাৰ স্কুলত বাৰু এতিয়ালৈকে, নাই, নাই আমাৰ ত', এতিয়ালৈকে হোৱা নাই। মানে, বিশেষকে হাইস্কুল আৰু এম ই স্কুল খিনি এতিয়া বৰ্তমান দিছে আৰু, স্মাৰ্ট ক্লাছৰুম, অ', তাৰ মানে তাত ধুনীয়াকে ডিজিটেলি এটা মানে, স্মাৰ্ট টিভি এটা থাকে, তাতেই এ বিভিন্ন ধৰণৰ বিষয়সমূহৰ ওপৰত তাতে শিক্ষা দান কৰিব কাৰণে উপলব্ধ কৰা হৈছে আৰু। এম এম ই স্কুল খিনি সেইখিনি চৰকাৰে সুবিধা কৰি দিছে, লাহে লাহে আমাৰ স্কুল খিনিটো দিব আৰু।
অ'। এতিয়া মানে, এই চিকিৎসা বি বিদ্যাটো যিখন মানে, আমাৰ মেডিকেলত এটা লেব, নতুনকে এটা মানে, লেবৰেটৰি খুলিছে। য'ত, মানে, স্কিল লেব বুলি কোৱা হয়, তাতে কিছুমান এনেকুৱা ৰ'ব'ট আছে। যিয়ে মানে মানুহৰ নিচিনাকে হাঁহে, কান্দে, ভোক পিয়াহ মানে, সকলো যেনেকে মানে, মানুহ এজনে যি যি অনুভৱ কৰে। ধৰক মানে, বুকুৰ শব্দ, পেটৰ শব্দ কিছুমান যে মানুহে স্তেটোষ্ক'প দালেদি যে চায়, তেন কুৱা মানে, কিছুমান ৰ'বত বনাইছে। সেই ৰ'ব'ট বোৰৰ ভিতৰতো তেনেকুৱা কুৱা কিছু শব্দ শুনিব পোৱা যায় মানে, এতিয়া কোনো এটা ধৰক অ', আগতে আমাক যেতিয়া স্কুলত, মানে, নাৰছিং স্কুলত শিকাইছিল। যে, মানুহজনৰ পেটত মানে, এইটো শব্দ ওলাব চোৱাচোন। কিন্তু, আমি কেতিয়াবা মানে, স্তেটোষ্ক'পেৰে সেই শব্দটো কেনেকুৱা হ'ব আমি গম নাপাওঁ। কাৰণ, আমি সেই শব্দটো ধৰিব নোৱাৰো কেতিয়াবা, কিন্তু এতিয়া বৰ্তমান সেই ৰ'ব' বতত আমি সেই যিটো শব্দ আমি শুনিব লাগে, সেই শব্দটো আমি শুনা পাওঁ মানে। এতিয়া আমি এতিয়া বেলেগ নতুন বেলেগ ৰোগীক মানে সেই শব্দটো আইদেন্টিফাই কৰিবলৈ সহজ হয় মানে, অ', মানে, কাঁহ হ'লে এনেকুৱা, বুকুৰ শব্দটো এনেকুৱা ৱা হ'ব। তেনেকুৱা কিছুমান মানে, আগবাঢ়িছে আৰু। মে মেডিকেল জগতখনত।
অ', অ', এতিয়া তাৰমানে, এতিয়া আগতে ধৰা যেনেকে সেইবোৰ পৰীক্ষা নিৰীক্ষাৰ কাৰণে জীৱিত মানুহৰ মানে, ব'ডিৰ এটা শৰীৰৰ প্ৰয়োজন আছিলে। যে সেই কাঁহ কাঁহ হৈ থকা মানুহজনকহে মানে, এ প্ৰত্যক্ষ ভাৱে এ শি শিক্ষা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী সকলে মানে তাৰ পৰা পৰীক্ষা-নিৰীক্ষা কৰিছিলে, এতিয়া মানে, সেইখিনি বস্তু ৰ'ব'ট'ৰ সহায়তো হৈ
হৈ গৈছে আৰু মানে, আগতে বহুত এনেকুৱা হেৰি আছিল যে কিছুমান ৰোগীয়ে বাৰে বাৰে নিজৰ শৰীৰটোৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰিব দিবলৈ নিবিচ চাৰে কাৰণ, তেওঁ মানে, অলপমান বেয়া পায় আৰু, নিজৰ ৰো সময়ত আমি যদি যাওঁ, তেনেকে অশা অশান্তি পায়। কিন্তু এতিয়া সেই সুবিধাটো নাই।
অ', অ', উ, উম, উম, এতিয়া অসুস্থ মানুহজন তেওঁ এনেই ৰোগীয়া, তেওঁ এনেই অসুখীয়া হৈ আছে। তেওঁৰ ওপৰত যদি আৰু ডক্তৰ নাৰ্ছে যদি আকৌ মানে কি হয়, ছাত্ৰ-ছাত্ৰী সকলক যদি শিকাব যায়। ছিনিয়ৰ ডক্তৰ এজনে তেওঁলোকৰ তেওঁৰ সৰু সৰু খিনিক যদি তাত পৰীক্ষা নিৰীক্ষা কৰিবলৈ যায়, তেওঁ নিশ্চয় বিৰক্ত অনুভৱ কৰিবই দিয়াচোন।
উম, সেইটো হয়।
উম, উম, ঠিকেই আছে বাৰু এতিয়া উম, সকলো শিক্ষাই হওক, উম, উম, শিক্ষাই হওঁক অহ, চিকিৎসা বিজ্ঞানেই হওঁক সকলো ক্ষেত্ৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাক বহুতখিনি সুবিধা
সুবিধা দিছে উম। কিন্তু মানে এ, যি যিকোনো বস্তুৰ উপকাৰিতাৰ লগত তে যেনেধৰণে অপকাৰিতাও থাকে ঠিক তেনেকৈ ইয়াৰেও আছে বাৰু। উপকাৰী ৰাখিছোঁ, এতিয়া ধৰক শিক এ, শ্ৰেণী কোঠাত শিক্ষক এজনে অকল কিতাপেও জ্ঞানেই নিদিয়ে, মানে শিষ্টাচাৰ সেইবোৰো শিকাই, কিন্তু এতিয়া এনেকা বা ধৰক স্মাৰ্ট ক্লাছে হওক বা টিভিত যদি কিবা এটা বিষয় শিকোৱা হয় সেই খিনি ল'ৰা ছোৱালীখিনি শিকিব। অলপমান অ' কঠিন হ'ব বুলি মই ভাবোঁ বাৰু।
অ' হয় সেইটো কথা বাৰু মিছা নহয় ঠিকেইে কৈছা তুমি। তাৰমানে তেনেকুৱা স্মাৰ্ট টিভি যেতিয়া আমি এটা আ, ক্লাছ এটা লোৱা হ'ব তেতিয়া সেই অকল সেই বিষয়টোৰ ওপৰতহে তেওঁলোকে আলোচনাখিনিৰ ভাগ ল'ব পাৰিব। সেই বিষয়টোহে তেওঁলোকে শুনিবলৈ পাব বা দেখিবলৈ পাব বা শিকিবলৈ পাব। কিন্তু শিক্ষকসকলে যেতিয়া উ, শ্ৰেণীকোঠাত মানে উ, ডাইৰেক্টলি পাঠদান কৰি থাকে। তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে কি কৰি আছে, কোনজনে মনোযোগ দিছে কোনজনে মনোযোগ দিয়া নাই সেইটোও তেওঁলোকে নজৰ ৰাখিব আৰু লগতে তেওঁলোকক সতৰ্ক কৰি দিব। বা মাজে মাজে তেওঁলোকৰ লগত প্ৰশ্ন উত্তৰ সোধা সুধি কাৰ্যতো অ' চলি থাকিব তাৰ মাজতে শ্ৰেণীকোঠা, শ্ৰেণী পাঠদানৰ মাজে মাজে কিন্তু স্মাৰ্ট ক্লাছতো সেইটো সম্ভৱ নহ'ব আৰু ন'।
নহয় গতিয়া কোনোবাই হয়তো মন দি পঢ়িব আৰু আনজনে হয়তো তো তেওঁ টোপনি মাৰি থাকিব তেনেকুৱাও হ'ব পাৰে।
অ' তাকেইতো। ঠিকে আছে বাৰু চব বস্তুৰে লাভালাভ আছে গতিকে আমি বেয়াখিনি আঁতৰাই পেলাই ভালখিনি গ্ৰহণ কৰিব লাগিব। এতিয়া ধৰাচোন এই যে উম, ডাঙৰ ডাঙৰ বিল্ডিংবোৰ বনাই আছে বা ঘৰ অট্টালিকাবোৰ সাজি আছে। আগতে আছিলে কি মিস্ত্ৰীয়ে মানে হাতেৰে চব কামেই কৰিছিল ন'। আ, ৰ'দ কাটাৰপৰা, চিমেণ্ট মছলা মৰাৰ পৰা, কাঠ এইবিলাক কাটাৰপৰা চবখিনি কাম মানুহ আগতে অকল শাৰীৰিক পৰিশ্ৰম মানুহ হাত দুখনেৰে মানে পৰিশ্ৰম কৰি কৰি কৰিছিলে। কিন্তু এতিয়া ধৰাচোন মানে কা-কাৰেণ্টৰ সুবিধা আছে গতিকে ৰড কাটিবলৈ মানে কি হয় সেই যে মেচিনটো লৈ ব্যৱহাৰ কৰি দিয়ে গতিকে কাটা যায়। কাঠ এটোকোৰা কাটিবলগীয়া হ'লে কম সময়তে কাটা যাব। মচলা মাৰিব কাৰণে সেই যে ঘূৰি থকাৰ মেচিনটো হয়নে উম। উম, গতিকে তেনেকে আৰু আজিকালি বি-বিজ্ঞান প্ৰযুক্তি বিদ্যয়াৰ সহায়ত আমাৰ মানুহৰ কষ্ট বহুতখিনি লাঘৱ হৈছে, কমি গৈছে। লগতে সময়ো ৰাহি হৈছে হয়নে?
অ' সেইটোও হয় বাৰু। আজিকালি মানে সময়ে নহয় বহু কাম কৰিবলে মানে আগৰ পদ্ধতিৰে কামবোৰ কৰিম বুলি ভাবিলেও বৰ্তমান সময়ত বহুত অভাৱ যিহেতু বহুত কাম থাকে।
উম, উম, উম, কম এতিয়া মানে কম সময়তে বহুত কাম হৈ যায়।
হয় হয়।
উম, উম, ঠিকে আছে বাৰু দিয়া। আজি আমি বহুত এটা মানে গভীৰ দিশ ৰলৈ কথা পাতিলোঁ। আ অ' বহুত ভাল লাগিল। আকৌ পিছ কেতিয়াবা কথা পাতিম আৰু এই বিষয়লৈ।
অ' হ'ব হ'ব দিয়ক ঠিক আছে।
অ